হেল্ল' শুনিছা?
অ', অ', এইটো লাষ্ট নেকি তোমাৰ?
এইটো লাষ্ট, লাষ্ট নহয়, মানে এই, এই যে এইটো লাষ্ট নেক্সট যোনটো পাঁচটা কল হ'ব ন'?
অ'।
ইয়াৰ পিছত নাই আৰু খতম।
অ', মানে এইটো এইটোৱে ইয়াৰ পিছত খতম।
খতম মোৰ পুৰা টোটেল হেৰিয়ে খতম মানে, ভেলিডিটি খতম মোৰ। ভেলিডিটি বোলে চৰি অ'। গোটেই মোৰ হেৰিয়ে খতম মানে গুঠাল লিমিট খতম অ'। আৰে তুমি এইটো কৰা মই কৈছো ন'।
অ', কৰো ৰবা ৰিফ্ৰেছ কৰাৰ পিছত আহে নে নাহে চাব লাগিব ৰ'বা।
উম, কৰা কিয় নাহিব, আহিব।
এইটো, কথা পাতিবকে মই চাম ৰ'বা, কি হয়।
এটো কৰি কেনে চাবাচোন, একো নাই ন' টাইমৰ কিনো প্ৰব্লেম আছে। বহি থাকা না এনে কথা পাতি থাকা।
মইতো এতিয়া হেৰিহে কৰি আছোঁ, ফটো এডিট কৰি আছোঁ আজি হে হে হে।
উম।
ইমান বাকোৱাছ। মানে বেছিক আৰু এনেকুৱা কলাজ বনাইছো হেৰি ষ্টৰিত লগাব।
উম। অ', আজিতো আৰু বহুত কণ্টেণ্ট পাই গ'লা।
অ', আমাৰ আমাৰে আমাৰ মাজৰে ফ্ৰেণ্ড এজনী সেয়া বনাই মিনি ভ্লগ।
হয়।
কিন্তু তাই বনোৱা নাই আজি, তাই বহুত কমকে বনায়।
উম। তোমালোকৰ লগৰ কোনোবা চিনেমা তিনেমাত ইণ্টাৰেষ্ট থাকা হ'লে ক'বাচোন?
এক্টিং কৰিব কাৰণে।
এক্টিং নহয়, এতিয়া নহয়, এই এতিয়া নহ'ব এতিয়াতোতো ক'ত টাইম পাব। নহয়, মোক ডাইৰেকচনৰ কাৰণে লাগে এষ্টিটেন।
আৰে মই আছোঁ, মই আছোঁ।
মই বহুত ফিল্ম চাওঁ, মই বহুত ফিল্ম চাওঁ।
উমঁ' হ'ব, এই তোমা-তোমাক মাতিম কিন্তু তোমাৰ টাইম নহ'ব ন'।
আৰে মই সিমান তোমাক নক'ব পাৰো কিন্তু মই বহুত মানে সেইটো হয় কি কয় চিনে- ফাইল বুলি ক'ব নোৱাৰি কাৰণ চিনে ফাইলে ক'ব পাৰা।
উমঁ। তুমি চিনে ফাইল নহয়, তুমি ট্ৰেণ্ডিং ফাইল।
হ'ব হ'ব, মই মই গম পাওঁ মই সত্যজিত ৰেৰ ফিল্মবিলাক গোটেই চাইছোঁ। গোটেই ক'ব নোৱাৰি মানে মোষ্ট অফ দা ফিল্ম চাইছো।
উমঁ' আৰে বাপৰে, তেতিয়া তুমি ফিল্মমতে যাব লাগে।
আৰে কি ক'ম আৰু। আহ' হা হা হা।
আমাক জইন কৰা। আমিতো আছোৱে।
মই মই মই কম হা সাট্যজিতৰেই মানে সেই বোৰ বহুত ভাল লাগে ফিল্মবিলাক।
উমঁ' তুমি ৰেতপিক ঘাতক চাবা। উমঁ' ৰেলত পিক ঘাটক চাবা তুমি তোমাৰ পাৰ্চেপচন চেঞ্জ হ'ব মানে। চিনেমাৰ প্ৰতি হেৰিৰ প্ৰতি মানে। আৰ্টৰ প্ৰতি। সট্য ঋক্তিক ঘাটকে জীৱনত বেছি চিনেমা বনোৱা নাই মানে আনলাইক
উমঁ' সেইটো টাইমৰ নেকি? অহ' আচ্ছা' বেংগলী নেকি? বেংগলী কিয়- বেংগলীৰ মানুহবিলাক ইমান এইবোৰ লিটাৰেচাৰ, কিবাকিবিত ইমান আগবঢ়া।
উমঁ। আগবঢ়া হয়।
ৰবীন্দ্ৰনাথ টেগৰো আছে।
উমঁ' সিহঁতে মানে কি হ'ল বহুত হেৰি- পাই গ'ল ন' আগতে অহ' এক্সুৱেলী এটা- মানুহখিনি হেৰিও আছিলে মানে এনথজিয়া এটোও হয় আৰু। আৰু প্লাচ আহ' এটা স্কোপ এটা পাই গ'ল টো ব্ৰিটিছ ফাৰ্ষ্ট মানে তাতে আহি গ'ল।
অঁহ।
মানে জাহাজেদি ফাৰ্ষ্ট তাতে লেন কৰিছেতো। আৰু পৰ্ট আছিলে সেইতো তুমি এটা বস্তু ন'টিছ কৰিবা যিবিলাক জাগাত মানে প'ৰ্ট আছে কষ্ট্ৰেল হয় পো'ত থাকা বিলাক এৰিয়াবিলাক অকমান ডেভলপেই আছিলে য'ত মানে বিজনেছ
উম অহ মহাৰাষ্ট্ৰ যেনেকুৱা
অহ বা চেন্নাই
অহ চেন্নাই অহ
উম উম তিনটাইতো পোৰ্ড আছে চাগে
অহ এই আগৰ হিষ্ট্ৰি হিষ্ট্ৰী পঢ়িলেও এইবিলাকেই বেছি মেনচন হয়
উম তো তেনেকুৱা জাগা মানুহবিলাক চাবা আৰু মানে হেৰি থাকে মানে অলপ আমাৰ বিলাক মানে আমি মানে পিছ পৰি থাকা মানে গম পাইছানে
সেইটোৱে সেইটোৱে আমাৰ এইফালেতো বেছিয়ে নৰ্থ ইষ্ট ছাইডে বেছি মানে ইফালে চাইড সেইটোৱে বেছি কৰ্ণাৰ থাকি গ'লে ন চেপ
উম নাদৰ ভেকুলী আমি
অহ সেইটোয়ে
উম নাদৰ ভেকুলী কিন্তু নাদৰ ভেকুলী হ'লেও মানে আমি অসমীয়া অসম বুলি অলপ মানে এটলিষ্ট অকমান এক্সপোজাৰ পাইছো
অহ সেইটো অহ অহ বেলেগকেইটাৰ তুলনাত আৰু
উম বাকী নৰ্থ ইষ্টৰ মানে বেলেগ ৰাজ্যবোৰতো মানে সিহঁতে আকৌ মানে অলপ কেইবছৰ মান পিছুৱাই থাকি গ'ল
উম
ত ব্ৰিটিছে আহি মানে য'ত থাকিছে সিহঁতে এটলিষ্ট মানে সেইখিনি মানুহ মানে অকমান যোনে এক্সপোজাৰ পালে সিহঁতে মানে অকণ আপস্কিলো কৰিলে সিহঁতৰ হেৰি
উম উম
এতিয়া চাবা সিহঁতৰ কিমান মানুহ সেই ছিক্সটি য'ত ফৰটি য'ত বা তাৰ আগত অহ অহ তাৰ আগৰ সময়ত মানে এইটো তাৰ আগৰ সময়ত কিমান মানুহ গৈছিলে হেৰিত অহ ইউ কে লণ্ডন চণ্ডনত পঢ়িব গৈছিলে ন ল চ পঢ়িব গৈছিলে সেইটোৱে এ তুমি উম বেলেগ ৰাজ্য চাই ল'বা পালে পুৰাণা সময়ত কিমান কেইটা মানুহ আছে যোনে পঢ়িব গৈছিলে মানে অহ হেৰি আমাৰ ইয়াৰে বা তোমাৰ কলকাতাৰ বা হেৰিৰ বাহিৰৰ
আমাৰ ইয়াৰেতো তেনেকে বেছি নাই চাগে ন ভূপেন হাজৰিকাত আছে কোনোবা মই ইমান নাজানো বাৰু
এইটো পিছৰ তেওঁটো অলপ পিছৰ হ'ল মানে ইণ্ডিপেণ্ডেঞ্চৰ পিছৰ ইণ্ডিপেণ্ডেঞ্চত লাগি দিয়া মানুহ মানে ইণ্ডিপেণ্ডেনত আগৰ মানুহ মানে
উম উম অহ তেনেকেতো নাই চাগে মই আছে যদিও গম নাপাওঁ আৰু
উম ইমান নাই ন
অহ
তো ইয়াতে কি হ'ল অহ' পাছত যিখিনি মানে এতিয়া যাৰ যাৰ এই চাহ বাগান কিবা-কিবি আছে নহয়।
অঁ।
সিহঁতৰ ফেমিলি কিছুমান আছে বা কিছুমান ৰজা আজি ৰজা আম আমাৰো ৰজা হে গোটেই।
অ'।
চব চব ন, চব আমাৰ ৰজা আছিল।
উম।
ৰয়েল ফেমিলি কিছুমান আছে ৰয়েল ফেমিলীবোৰৰ ল'ৰা-ছোৱালী বা হেৰিহঁতে মানে পঢ়িব গৈছিল।
উম।
বাহিৰত ত' সিহঁতৰ গোটেই জেনেৰেশ্যনটোৱে চেঞ্জ হৈ যায়, মানে তোমাৰ এটা হেৰিয়ে যদি মানে ডেভলপ কৰে, কিবা কৰে।
উম উম।
তেনেকে, সেনেকে মানে সিহঁতৰ সৰু বহুত আৰু ৱেষ্ট বেংগল কলকাতাৰ স্পেচেলি মিউজিকেলি কোৱা তোমাৰ আৰ্ট কালচাৰ চব পিনৰ পৰা আগবঢ়া।
অঁ অঁ। সেইটো হয়, বহুত এ এতিয়া লিটিৰেচাৰ লিটিৰেচাৰ ক্ষেত্ৰতো বহুত আগবঢ়া হয়। মানে, এতিয়াও যদি চোৱা ন এতিয়াও সিহঁতেও বহুত ভাল ভাল মুভিজ বনাই।
উম।
অ' অসমৰ কিন্তু আগৰ মুভিজ কিটাও ভালে আছিলে।
উম।
মই-হা?
উম, কি হ'ল গৈ আছো ৰ। উম, এ মাতি আছে।
অ' অ'
হ'ব এইটো হেৰি কৰি লওঁ, তাৰপিছত।
উম উম, হ'বই আৰু চাগে শেষ।
উম, বেছি নাই।
অঁ।
উম, তুমি আৰু কি চিনেমা চোৱা?
মই মই এই ৰিচেণ্ট টাইমতটো মই বহুত মানে এক্সজামৰ পিছৰ পৰা মই একো চাব পৰা নাই। হা! কিন্তু তাৰ আগতে মই বহুত চাইছিলো। ত' মানে এনেকুৱা মোৰ বহুত ডাঙৰ দীঘল লিষ্ট আছে মানে চাব লগা।
উম।
মইতো হিন্দী ফিল্ম চোৱা এৰিয়ে দিছো আৰু মই যিমান পাৰে মানে বাহিৰৰ চাওঁ বা ৰিজনেল চাওঁ, যোনটো মানে কম মই, মই চাব লাগিব, মই লিষ্টটো চাব লাগিব বেছি চোৱা নাই হা মই মিছা নকও মই বেছি চোৱা নাই।
উম, বেছি চাব নালাগে চাইচা যে সেইটোৱে বহুত ডাঙৰ কথা মানে। সেইখিনি মানুহৰ ইণ্টৰেষ্ট নাথাকে, আমাৰ ইয়াৰে মানুহে অকল বলিউড জানে।
সেইটোৱে অ মুভিজ ক'লে খালি বলীউড বলীউড বলীউড
কেতিয়াবাতো ক্লিনজিয়ে হৈ যায়। সেই বস্তুটো মানে অভাৰ আৰু মই জানো মানে মই উ, নিজেও ইনভলভ আছে ন বস্তুটোত সেইটো কি কণ্ডিশনত আছে? কি হৈ আছে? এতিয়া ইমান ভাল নহয় ইাত
অ,
তোমাৰ হয়তো একদম ল' বাজেট চিনেমা বনি আছে, নহলে একদম হাই বাজেট চিনেমা বনি আছে। অলপ মিট বাজেট চিনেমা হত বনাই নাই। বহুত বছৰ হ'ল।
উম', উম,
অডিয়েন্ঞ্চটো মানে চিফ্ট হৈছে। এতিয়া
অ', অ, সেইটো হয়।
উম',
আৰু মানে কি হয়। ইণ্টেলেকচুৱেল অক বাঢ়ি গ'ল
অ',
বৰ্তমানৰ অডিয়েন্ঞ্চটো আগৰ নিচ নহয় মানে আগত তোৰ জি টি চাইছিল ন।
উম',
আজিকালি অডিয়েন্সটো অকণমান ইণ্টেলেকচুৱেল হল সিহঁতি ভাল চিনেমেটোগ্ৰাফি ভাল কেমেৰা ভাল হেৰি চাউণ্ড সেনেকুৱাবিলাক মানে জজ কৰে।
আহ',
আগৰ মানুহ বিলাকেতো যি হওক নহওক চাই দিব আৰু মানে তেনেকুৱা
অ', আগৰ ফিল্ম বিলাক যদি এতিয়া তুমি চোৱা ন এতিয়া লাগিব যে, ইমান মানে ইললজিকেল হয়। একো মানে অৰ্থ নাই, তেনেকুৱা লাগে। বলীউড আগৰ বলীউডবিলাক
উম', বেছিভাগ মানে
অ', বেছি ভাগ অ, আগতে কিন্তু ভাল লাগিছিলে।
ভাল ভাল চিনেমাও আছে। বলীউডৰ সেনেকুৱা নহয়। কিছুমান ইণ্ডিপেণ্ডেণ্ট আ টিচ কিন্তু, ডাঙৰ প্ৰডাকশচন হাউচৰে যিমানবোৰ বনাইছে আৰু মেক্সিমামে হে মানে মানে এই তোমাৰ ক'ত ডাকো থাকে। কিবা থাকে। গাঁৱত এটেক কৰে। তাৰছত হেৰি কৰিব
চাগে আনন্দ বুলি যে ফিল্মখন
অ', ভাল। ভাল। সেইখন ভাল।
সেইটো মই চাব পৰা নাই। কিন্তু মই সেইটো মানে এইটোত আমাৰ ৱচ লিষ্ট তাত আছে, টু ৱচ লিষ্ট
উম', তুমি হেৰি চাবা কমল হাছান যে, কমল হাছান
চদ্মা চদ্মা ফিল্মটো নিকি?
কমল হাছনৰ?
অ',
চদমাখনন বুলি বুলি নহয় আৰু মানে বহুত ভাল ভাল চিনেমা আছে। কমল চনত
অ',
চাদমাহখন কোনখন আছিলে?
হেৰি শ্ৰীদেৱী থ
অ শ্ৰীদেৱী য়েচ য়েচ আহ মনত পৰিছে হেখন তাই হেৰি থাকে মানে নৰ্মেল টাইপ থাকে কিবা
অ তাই কিবা তাইৰ য়াদাছ কিবা গুচি যায় অ
তাৰপিছত আকৌ সি হেল্প কৰে এই তাৰ মেমৰি
অ লাষ্টতে তাই গুচি যায়।
গুচি যায় মানে চব পাহৰি যায় যে।
অঁ অঁ সেইটোৱে।
উম আৰু পুষ্পাক বুলি এখন আছে চাবা চাইলেণ্ট
অঁ আচ্ছা মই চোৱা নাই। হেৰিওতো এইকেইদিনত যে ৰামায়ণ ৰিলিজ হ'ব এইবাৰ
ৰামায়ণ অঁ ৰামায়ণ হেৰি হ'ব ৰেলিছ হ'ব।
সেইটো মই চাব যাম কিন্তু মই ভাবি থৈছো। সেইটো দিৱালী মানত হ'ব চাগে।
সেইখন মই চাব যাম ভাবিছো কিবা হয়। হেল্ল'!
মানত, শুনি আছো।
অ এতিয়া আহিছে কিবা উম উম উম আহিছিল।
অ অ নহয় নহয় বোলো লগৰটো কাম কৰিছে ৰামায়নত।
হয় নেকি?
অঁ।
অঁ আচ্ছা আচ্ছা।
ডাইৰেকচন টিমত
অ এইটো বহুত হাই বাজেট হাই বাজেট দেখোন।
অঁ এতিয়ালৈকে বলিউডৰ চবচে দামী মুভি হয় এইখন।
পিছত বোলে ফ্লপ হৈ গল হা হা
ফ্লপটো কেনেকে হ'ব।
সেইটো ৰামায়ণ ষ্টৰিতটো নহয় কিন্তু আদি পুৰুষটো হৈ গৈছিল ন।
নহয় এইটো এইটো পিয়ৰ ৰামায়ণ কাহিনীটো হয়।
অঁ।
উম এইটো সেই আদি পুৰুষ নিচিনা নহয়।
আৰু আৰু কাচটো চাইয়ো ভাল লাগিছে ন এইবিলাক মোৰটো ভাল লাগিছে মানে অঁ
মানে অকণ কনফিডেণ্ট আছে ৰুটিনটো চাই।
উম উম।
আৰু দিনাইক যিটো মানে সিহঁতৰ এনিমেচন
অঁ